কি কৰিছে?
হেল্ল'।
হয় নমস্কাৰ।
অ' নমস্কাৰ, নমস্কাৰ, কি কৰি আছ?
মই আপোনাৰ ঘৰতে আছো বুজিছে।
অ' ময়ো সে ঘৰতে আছো, মানে গ-গৰম যে বাহিৰতে বহি আছোঁ। অ মানে ভিতৰত কিমান থাকিবা মানে। ইমান নহয় ভিতৰত থাকিব নোৱাৰি দিয়াচোন, গৰমত আৰু ঘান। কে ফেনখন চল থাকিলও কাম নাই মানে মান ইমান গৰম মানে গৰম গৰম ব
তোমাৰ তোমাৰ মানে ইমান গৰম পৰিছে ন' আচলতে গৰম নহব। কিয় ক'লো, আচলতে আমাৰ পৃথিৱীৰ পৃষ্ঠত আপোনাৰ তোমাৰ মানে, যি দৰে তোমাৰ মানে, অ', উত্থাপন যি দৰে তোমাৰ বৃদ্ধি পাবলৈ ধৰিছে ন
কীয় উষ্ণতা বৃদ্ধি পাইছে, হয় হয়, এনেকুৱা ফলত মানে বানপানীও বেছি হৈছে, কিহৰ কাৰণে, হয়। গোলকীয় উষ্ণতাই বেছিকে মানে মানুহ বিলাক সদায় প্ৰদূষণ কৰিছে এইবিলাকত, কিবা কিবি কৰিছে ন, মানে এ প্ৰদূষণৰ ফলত মানে বেছি উষ্ণতা বৃদ্ধি পাইছে প্ৰদূষুণে। উষ্ণতা বৃদ্ধি পোৱাৰ ফলত মানে বানপানী হৈছে, কিয় কাৰণে কোৱা নে? মানে গোলকীয় উষ্ণতা বৃদ্ধি হোৱা পিছত মানে তোমালোকৰ মানে যোনবিলাক মানে বৰফি বৰফৰ জেগা সেইবিলাকটো মানে লাহে লাহে ঠাণ্ডা হ মানে গৰমটো হব ধৰিছে ঠাণ্ডা জেগা পৰা।
হয়।
গৰম হব লোৱাৰ লগে লগে মানে বৰফ বিলাক গলিবলৈ আৰম্ভ কৰিছে। এনেকে যদি গোটেই গোটেই যদি বৰফবিলাক গলি যায় নহয়, গোটেই পৃথিৱীখন মানে। পানীয়ে মানে সাগৰৰ নিচিনা হৈ যাব মানে মানে মানুহ বসবাস কৰিব নোৱাৰিব বুজিছা?
হয়' হয়', হয়', মানে তোমাৰ কি হৈছে। হয়' তোমাৰ মানে কি হৈছে যোৰ তোমাৰ গোলকীয় উৎভাৱটো আছে ন'? সেইটো তোমাৰ মানে বৃদ্ধিৰ ফলত তোমাৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছে। এক নম্বৰ তোমাৰ আমাৰ যি মানে ভূ- ভূপৃষ্ঠৰ তোমাৰ। অ' ভূগৰ্ভ তোমাৰ ভূপৃষ্ঠৰ তোমাৰ যি মানে তোমাৰ উপৰি ভাগত যিবোৰ। তোমাৰ বৰফ আছে তোমাৰ সেইবোৰ গল। গলিবলৈ ধৰিছে গলাৰ ফলত তোমাৰ কি হৈছে? সাগৰ মহাসাগৰবোৰত তোমাৰ। ঢৌ বা পানীৰ যি সুত। সেইবোৰ তোমাৰ বৃদ্ধি পাব ধৰিছে, হয়' তাৰ। হয়' পানীৰ পৰিমণ বৃদ্ধি হৈছে গতিকে এতিয়া চাব গ'লে তোমাৰ। আমাৰ পৃথিৱীখনত তোমাৰ এ তোমাৰ এইট্টি আ- আশী শতাংশ তোমাৰ। পানী আছে বাকী তোমাৰ বিশ শতাংশ তোমাৰ মানে ভোক। পৃষ্ট বা আছে বা মানুহ বসতি কৰা তোমাৰ। স্থান আছে তাৰ ফলত কি হৈছো। তোমাৰ বিভিন্ন যেতিয়া পানীতো যেতিয়া বৃদ্ধি পাই ধৰিব তেতিয়া আমাৰ পৃথিৱীখনত। কি হ'ব অ'। তোমাৰ গোলকীয় উত্তাপ আচলতে পানীৰ যি ভাৱ হৈ যায় ন' ওপৰলৈ তাত তাৰ পৰাও তোমাৰ গোলকীয় উত্তাপটো বৃদ্ধি হয় আচলতে বৰফ যি। গলিব লৈছে বৰফ যি গলিব লৈছে। বৰফ গলাৰ ফলত তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ মানে আহ তোমাৰ। আহ পানীৰ বৃদ্ধি হওঁক তোমাৰ বানৰ সমস্যা তোমাৰ চুনামি তোমাৰ দেখিব। পোৱা ন তুমি বাহিৰৰ যিবোৰ তোমাৰ দেশ মহাদেশ আছে যিবোৰ তোমাৰ মহ দেশ। যিবোৰ তোমাৰ দেশ মহাদেশ আছে সেইবোৰত। তোমাৰ কি হয় সুনামী সদিৃশ তোমাৰ পৰিস্থিতি হয় সাগৰৰ অঞ্চলত। প্ৰকুলৰ অঞ্চলত তুমি দেখা প বা কিছুমান বাতৰি কাকত তোমাৰ পোৱা যায়। যে ৰা তোমাৰ এনেকুৱা পানী বৃদ্ধি হৈছে সাগৰত। মানুহ এনেকে উঠি গৈছে এয়া তোমাৰ টাউন। মানে চিটি এলেকা বিলাকত তোমাৰ পানী হৈছে সেই ধৰণে তোমাৰ। কি হয়? সেইবোৰ তোমাৰ বৰফবোৰ গলাৰ ফলতে গোলকীয় উত্তাপটো। বৃদ্ধি পাবলৈ ধৰিছে বুজিছা নহয়?
হেই গোলকীয় উত্তাপ বৃদ্ধি পোৱাৰ ফলতে গৰখ গলিছো । ভুল হৈছে তোমাৰ ভুল হৈছে, অ', অ', অ', অ'। মানে কথা কওঁতে কতে পাহৰি গ'লা অ' মানে বেছি যেতিয়া মানে বেছি প্ৰদূষণ হোৱাৰ ফলত মানে সেইকাৰণে মানে তোমাৰ বৰষুণ অ'। হয় বৰষুণ মানে বেছি গোল মানে প্ৰদূষণ হৈছে নাও গছ-গছনিবিলাক কাটি দিছে মানে মানে পৰিৱেশে অ মানে মানে ভাৰসাম্যতো ৰক্ষা কৰিব পৰা নাই মানে সমান হোৱা নাই ন। সমান হোৱা নাই কাৰণে মানে গছ গছবিলাকে যদি নাকাটি দিয়ে মানে বৰষুণ চৰষুণবিলাক কেনেকে হ ঠাণ্ডাতো হ'ব লাগিব। ঠাণ্ডা হোৱাৰ লগে মানে পৰিৱেশতো বিনষ্ট হোৱাৰ লগে লগে মানে অ তাপতো বেছি হৈছে তাপ- টো বে কি বেছি হয় মানে এবিলাক
আমাৰ ইয়াতে তাপ হোৱা নাই মানে, তোমাৰ লগত তোমাৰ যদি মোৰ তোমাৰ ওচৰত যদি ঘৰৰ ওচৰত যদি কোনোবাই কিবা বনাই থাকে দেই মাংসই বনালে যেনিবা দেই। কথাটো কৈছো, আমাৰ ওচৰৰ মানুহে মাংস বনালে কিন্তু গোন্ধটো তোমালোকৰ ঘৰলেকে আহিব নে নাই?
হয়।
হয় তেনেকুৱা মানে সেই তেনেকুৱাই মানে এখন ৰাজ্য বা দেশৰ যদি গৰম পৰে মানে অলপ উ উত্তাপটো বৃদ্ধি হয় বা গয়- গোলকীয় উষ্ণতা বৃদ্ধি হয় বা মানে প্ৰদূষণ হয় তেনেহ'লে তেনেহ'লে ওচৰৰ দেশবোৰলৈকে মানে সেই গৰমটো বা উষ্ণতাতো যাব নে নাই বা প্ৰদূষণটো যাবনে নাই? এই সেইকাৰণে মানে সেই একেই বস্তুটো সেই কথাটো।
হয়, তোমাৰ তোমাৰ আৰু এটা কথা কি জানা তোমাৰ মানে গোলকীয় উত্তাপটো যি টো গোলকীয় উত্তাপ আছে ন সেইটো তোমাৰ মানে কি বিভিন্ন ধ- ধৰণৰ হ'ব পাৰে, তোমাৰ অ বৰফ গলা ফলতো হ'ব মানে তোমাৰ বৰফ গ গোলকীয় উত্তাপৰ ফলত তোমাৰ বৰফ গ'লে। বা গোলকীয় উত্তাপৰ ফলত তোমাৰ কিছুমান মানে তোমাৰ হেৰি আছে। চহৰ আছে যিবোৰ তোমাৰ মানে মৰুভূমি সদৃশ পৰিৱেশ সৃষ্টি হয় পানীৰ অভাৱ হয়। আৰু কিছুমান আছে তোমাৰ চাবা তোমাৰ গোলকীয় উত্তাপৰ ফলত তোমাৰ নদী জান-জুৰি কিছুমান শুকাইও যায় কিন্তু দেই পৰিলক্ষিত হয় যাৰ ফলত কি হয় তোমাৰ মাছ কাছাৰীবিলাক তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ সমস্যাৰ সৃষ্টি হয় মৃত্যুমুখত পৰিব লয় তোমাৰ পুখুৰী পানীবোৰ শু- শুকাই যোৱাৰ ফলত তোমাৰ পুখুৰীত যিবোৰ তোমাৰ জীৱ জন্তু জীৱ আছে।
খৰাঙৰ সৃষ্টি হৈছে কিছুমান জেগাত মানে য'ত, মানে বহুত পানী হৈ গৈছ- তে মানে বৰষুণ মানে কিছুমান এতিয়া চোৱা এতিয়া বোলে মই শুনিছো, এট হয়। কোৱা কোৱা? অ।
আৰ তোমাৰ মানে পানী ৰ'দ লাগে তোমাৰ পাত পানী তোমাৰটোত নেপায়। আৰু য'ত আমাক মানে পানীৰ দৰকাৰ হয় য'ত আমাপ পানী দৰকাৰ তাত তোমাৰ মানে পানী এতিয়া মৰুভূমিত চোৱা। মৰুভূমি অঞ্চলবোৰত তোমাৰ পানী কিমান দৰকাৰ। কিন্তু তাত তোমাৰ একো প্ৰভাৱ পেলাব পৰা নাই গোলকীয় উত- ত্তাপে খা ছ অকল খালি গৰমটোহে দিছে। কোতো পানী, পানী যি তোমাৰ মানে ঢৌ সেইবোৰৰ আচলতে প্ৰভাৱ পৰিব পৰা নাই। যাৰ ফলত কি হৈছে সেইবোৰ ৰা- ৰাজ্য তোমাৰ বিভিন্ন ধৰণৰ পিছ পৰি গৈছে তেওঁলোকে মানুহবোৰ জীৱ জগতৰ তেওঁলোকৰ জীৱিকা অৰ্জন কৰিবলৈ তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে।
হয় হয়, হয় হয় মানে কি জানা এতিয়া মই কৈছো এতিয়া আমাৰ ইয়াত বোলে আৰিয়া পানী লাগে ন বৰষুণ লাগে কিন্তু আমাৰ ইয়াত বৰষুণ পৰা নাই কিন্তু মানে কি জানা নে এতিয়া বৰুষ টোপা সদায় তুমি দেখি আছা নে বৰ- বৰষুণ সদায় ধৰি আছে এইটো আমাৰ নাই এতিয়া মই শুণ কৰোতে গম পালো বোলে গুৱাহাটীত পৰি আছে দেই
হয়
মই এনেকুৱা মানে লগৰ এজনীৰ লগত ফোন কৰিছিলোঁ গুৱাহাটীত বোলে বৰষুণ মানে গাড়ী যাব নোৱাৰে বোলে এনেকুৱা বা অ', পৰিয়ে আছে বোলে দিন টো পৰি আছে বোলে হয় একদম মানে দিনটো ধাৰাসাৰ বৃষ্টি পাত বোলে তাৰপিছত মানে ধুমুহা নহয় মানে ন' এনে এনেই মানে ধাৰাষাৰ বৃষ্টিপাত মানে বৰষুণ বহুত পৰি আছে মানে এনেকুৱা হৈছে তাততো মানে চব পকা ৰাস্তা ন' অলপ বৰষুণ পৰি টো জানাই পানী বিলাক শুকাব নোৱাৰে বানপানী হয় হয়, সেইকাৰণে মানে এতিয়া মানে গোটেই বৰষুণ মানে বানপানী হৈ আছে বোলে তাত বোলে। মানে গাড়ী মটৰবিলাক যাম বোলে মানে ফুৰিবলৈ আহিছিল এনেই গৰম বন্ধ বুলি ফুলি ফুৰিবলৈ গৈছিল
অ', অ',
লগৰজনীয়ে মানে ফুৰিবলৈ গৈছিলে মোৰ লগৰজনীয়ে ফুৰিবলৈ যাওঁতে মানে সেই তাই মানে কৈছে এতিয়া মানে মই এনেকে চিৰিয়াখানা চাইছিলো হাঁ?
মানে কি যাওঁ, তোমাৰ মানে আবদ্ধ হৈ পৰিছে চাগে মানে
হয় - হয়, অ', গাড়ীৰ ভিতৰত আৱদ্ধ হৈ আছে মানে এতিয়া গাড়ী পৰা নামিবও নোৱাৰে তাই মানে তাই মানে ছায়েন্স মিউজিয়াম চাইছিলে গ' মানে তাই ভায়েকক দেখুৱাবৰ কাৰণে লৈ গৈছিল অ', অ', বিজ্ঞান ভ্ৰমন অ', সেই মানে সেয়া লৈ গৈছিল মানে লৈ যাওঁতে খানাপাৰত আহিব লাগিব ন' সেয়া চাবলৈ কাৰণে অ', খানাপাৰা তাই মানে যাব পৰা নাই বুলি কৈছে ইমান পানী হৈ গৈছে মানে এনেও খানাপাৰা খিনি মানে অলপ দহ নিচনা জেগা ন' অলপ
মানে - মানে, তোমাৰ মানে কি জানা গুৱাহাটীৰ যি তোমাৰ বান সমস্যা ন' সেই সমস্যা
সেইটো মানুহবিলাকত মানে নিজে কৰি লৈছে বুজিছা নে কথাটো হয় মানুহে সে নিজে কৰি লৈছে। অ', যাব পেলাই - পেলাই মানে যতে ততে পেলাই মানে মানুহবোৰ নিজে কৰি লৈ মানুহে নিজে সমস্যাটো সৃষ্টি কৰি লৈ মানে চৰকাৰক দুখ দিয়া নিচিনা হৈছে
আচলতে আচলতে তোমাৰ কি জানা মানুহে সৃষ্টি কৰি যাই কিন্তু তাৰ প্ৰতিফলনটো আচলতে চৰকাৰে পাই থকা নাই মানুহে পাই আছে তুমি এইতো জানানে নাই কাৰণ চৰকাৰৰ চৰকাৰৰ চৰকাৰৰ শুনা চৰকাৰৰ - চৰকাৰৰ যিটো তোমাৰ বিষয়ববীয়া তেওঁলোক তোমাৰ আৰামতে আছে তেওঁলোক পানী হলে তেওঁলোকে উৰাজাহাজ ব্যৱহাৰ কৰিব তেওঁলোকে হেলিকপ্টাৰ ব্যৱহাৰ কৰে কিন্তু আমাৰ নিচিনা সাধাৰণ জনসাধাৰণে সেই পানী খচিয়ে যাব লাগিব হয় নে নহয় কোৱাচোন?
হয়- হয়, মানে কি জানা মানুহে মানে নিজে চৰকাৰে যদি চৰকাৰকো দুখ চব কথা দুখ দি নাই লাভ নাই মানে চব কথা মানুহ জনসাধাৰণৰকো দুখ দি লাভ নাই মানে কি জানা ছমানে কাম কৰিব লাগিব এতিয়া চোৱা
হয়
সে যদি কাম নকৰে মানে চৰকাৰে যদি কৰিয়ে মানুহে যদি তাত যদি সহযোগিতা নকৰে কেনেকে হ'ব তুমি যদি চৰকাৰে যদি এই মাত্ৰ যদি তোমাক মানে দলং এখন বনাই থৈ যায় মানুহে যদি এখন হল বুলি তুমি যদি য'ত য'ত দহজন মানে মানে উঠা এখ মানে এটা উপদেশ আছিলে, তাত যদি তোমাৰ যদি বিশ পঁচিশ জন যদি উঠে মানে ভাগিবই ন, বেছি ওজন যে হৈ যায় ভাগিবই। মানে আইন মানিবই লাগিব এইটো, নামানিলে মানে এনেকুৱা নিজে ভোগ কৰিব লাগিব, তেনেকুৱা মানে কিমান কৰিব আও চব মানে সে চ মানে এখন দেশ মানে আগবঢ়াই নিবলে কাৰণে অৰ্থনৈতিক, সামাজিক ক্ষেত্ৰ বা সাংস্কৃতিক ক্ষেত্ৰত মানে চৰকাৰে চব কৰিব নোৱাৰিব জনক
হয় বিৰাল বিৰাট বিৰাট ভাল কথা কৈছ, আপুনি মানে কি জানে এ অসম দেশ মানে উন্নয়নৰ ক্ষেত্ৰত আমাৰ অৰ্থনৈতিক আৰু সামাজিক এই দুয়োটাৰে মানে অংশগ্ৰহণটো আমাৰ খুবেই দৰকাৰ। হয় নে নহয় কওকচোন?
হয় ৰাজনৈতিক ক্ষেত্ৰটো, তোমাৰ তিনিটা তিনি তিনিটা দিশতে লাগিব ৰাজনৈতিক সামাজিক আৰু ৰাজনৈতিক দিশত মানে তিনিটা তিনিটা দি দিশটো লাগিব। সাংস্কৃতিক এই চাৰিটা চাৰিটা চ মোৰ ভুল হৈছে অৰ্থনৈতিক সামাজিক ৰাজনৈতিক আৰু সাংস সাংস্কৃতিক মানে এই তিনিটা
হয়।
অঁ।
বাকী আপুনি খোৱা বোৱা কৰিলে?
মই খোৱা বোৱা মানে মায়ে বনাই কৰি বনাবহে মানে। মানে পাচলি কুটকুটি থৈছে, মানে সোনকালে বনাই লেও বস্তুটো ঠাণ্ডা হৈ যায় ন, ভাল নেলাগে খাই, সেৰেঙা সেৰেঙা লাগে খাই।
হয়।
মানে বনাব খাম খাম আৰু, বনাব চাৰে আঠটা মান বাজি বনাব চাগে। মানে গৰম বেছি যে অঁ।
হয়।
মানে বহুত গৰম হৈছে ন, গৰম মানে মানে বলাই সোনকালে বনাই থলো মানে গোন্ধাই কৰি যায় যে, আমাৰ ঘৰত মানে ফ্ৰিজ নাই। মানে ফ্ৰিজ অনা নাই মানে এইটো কাৰণেই মা মানে কফ আছে, বেছিকে ফ্ৰিজাৰ বস্তু মানে অ ঠাণ্ডা বস্তু লাগিব কৰিব নোৱাৰে।